অ কি কৰি আছা?
মই এনেই আছো ৰবা তুমি?
ময় আছো ৰবা কিবা বনাই আছিলো অলপমান
ভাত খালা অ কি বনাই আছা?
হাত খ মেগী বনাই আছিলো
মেগী ঠিকে আছে মই ভাতে খালো ৰবা
অঁ। বাকী কি কিহেৰে দি খালা ভাত?
ভাত আজি আছিল দালি চবজি- তাৰপিছত এই কঁঠালৰ গুটি।
অঁ।
তেষ্টি লাগে সেইটো। কঁঠালত, উমঁ। কঁঠালতকৈ কঁঠালৰ গুটিটোহে বেছি টেষ্টি লাগে।
অঁ' বেলেগ বেলেগ ৰেচিপি কৰি বনাব পাৰি।
উমঁ' সেইটোৱেই। এনে ভাত খাইছা নে নাই, নে এ মেগ মেগী এতিয়া ৰাতিপুৱাই ৰাতিপুৱাই।
নাই ৰাতিপুৱা মেগী দেৰিকে বনাম আৰু ভাত খাম।
ঠিকে আছে, মই কালিয়ে চাওমিন খালো ৰাতি তাৰপিছত ৰাতি ভাত খোৱাই নহ'ল আৰু।
অঁ।
এই চাওমিন খোৱাৰ পিছত আৰু পেতটো ভৰ্তি হৈ যায় বেলেগ কেনে খাব মনে নাযায়।
উমঁ' হয় তেনেকুৱা।
উমঁ। এনেতো মইয়ো কিবা কিবি এনেকে বনাই কিনে ভাল পাওঁ কিন্তু এতিয়া গৰমৰ দিন ইচ্ছাও নাযায় বনাই কিনে খাব। কিন্তু কিন্তু খোৱাৰ টাইমত এনেকুৱা মনত পৰে এইটো যদি বনাই কিনে খাব পাৰিলো হয়। এনেকুৱা কৈ
অঁ' হ, সেইটোয়ে উমঁ। সেনেকুৱা হয়।
হেলা লাগে বহুত।
আৰু কিমান কি বা বনোৱা ৰেচিপি আছে নাজানো আমি ভালকে।
মইতো মাজে মাজে ইনষ্টাত বা মোবাইলত এনেকে চাই থাকো। সেইখিনি টাইমত বনাব কাৰণে বহুত মন যায়। কেতিয়াবাতো মন গ'লে ডাইৰেক্ বনাই দিওঁ। বনাই মানে যেনেকে কৈছে সেনেকাকে বনাও টেষ্টিও হয়। কিন্তু এদিন মই নিমকিও বনাইছিলো দেই, এয়া যে-
উম।
নিমকি বনাওতে কি
আটাৰ, আটা নে মৈদাৰ চাগে।
অঁ' ময়দাৰ, পিছত সেনেকুৱাকে মই নিম- -কি বনালো যেনেকে কৈছে সেনেকে বস্তু খিনি দিছো। তাৰে পিছত বস্তু খিনি দিয়াৰ পিছতটো মানে কি সি ফাষ্ট মানে পুৰা মৰমৰাই টাইপৰ হৈছে, মই ভাবিছো হৈছেই আৰু হৈ যাব। তাৰপিছত যেতিয়া অলপমান ঠাণ্ডা হ'ল ঠাণ্ডা হৈতে সেইবিলাক লুচিৰ নিচিনা হৈ গৈছে।
অঁ' ভালকে চাগে অঁ' ভাজোতে নহ'ল নেকি ভালকে।
চাগে কিবা বস্তু দিওঁতে চাগে কম বেছি হ'লে এনেকুৱা হ'ল চাগে।
অঁ' চ'দা দিওঁতে কম হ'ব পাৰে, চ'দা দিলে মূৰ- মূৰা হৈ যায় বস্তুটো।
আহ'। তাতে পুৰা ভালকে নকৰো নহয় কোনটো ভালকে দিব লাগে কোনটো দিব নালাগে।
অঁ' জোখতো গম পোৱা নাযায় ন'।
আমাৰতু নিমিলে।
উমঁ' জোখ গম পোৱা নাযায়, মই এদিন বনাইছিলো এ হা মছালা ভিন্দি।
উম।
তাৰপিছত এনেকে বিলাহী। অ মই এনে ভেন্দি বেয়া পাও কিন্তু মানে সিদিনা ইনষ্টাত দেখা পালো। ৰেচিপি টো ভাল লাগিল বনাই দিলো আছিলা বস্তু।
আচ্ছা। বেছি বস্তু দি নহয় নৰ্মেল কিছুমান বস্তু দি কিনে বনাব পাৰে নে সেইকেইটা বহুত টেষ্টি লাগে।
বিলাহী, পিয়াজ, আদা, নহৰু, ভেন্দি সেয়া আৰু।
এদিন মই বনাইছিলো আহ কিবা সেই আছিলে। আ ব্ৰেড আছিলে ব্ৰেডৰ এক চাইডৰ খিনি কাটি লৈছো তাৰে ভিতৰত দিছ ছো আলুৰ পেষ্টটো মানে পুৰা আলু পিটিকা আমাৰ যিহেতু অসমীয়া হেৰিত আ আলু পিটিকাত থাকে ন? পুৰা আলু পিটিকা টো পুৰা একদম ভালকে পিটিকি লৈছো লৈ কিনে এ ব্ৰেডটোৰ ভিতৰত মানে দি দিছো দি কিনে বু গোল কৰি দিছো আৰু।
অ ব্ৰেড আলু চব টাইপ উম।
অঁ' আল অঁ' আলু চব টাইপত। খাই চাই সেইটো ভাজি দিছিলো ধুনীয়াকে ততে আৰু ভেন্দি দি দিলো আৰু বেচনৰ ওপৰত সেইো কিন্তটো ভালে লাগিলে খাইকে
ভাতনি বস্তু খাওঁতে টাইমত
অ খাওঁতে জল্দি হৈ যায়।
অঁ' এনেকুৱা লাগে ইমান কষ্ট কৰি কিনে কিয় বনালো মানে।
তাকেতো ইমানে এক দেৰ ঘন্টাৰ পৰা বনাই বনাই
অঁ' এদিনত তাৰ ম'ম বনাইছিলো ম'ম' বনাওতে বনাওতে মানে। বনাওতে যিমান টাইম লাগিল খাওঁতে দুই মিনিট লাগা নাই।
অঁ মোৰ একদিন, ফাৰ্ষ্ট যে বাৰু ভালো হৈছিল।
উম মানে আন্দাজত।
আৰু এনে ঘৰত বনাই কিবা এটা অঁ' ভাল লাগে আৰু কিবা এটা
সেইটোৱে।
দোকানতো খাই থাকো ঘৰত নিজে বান খোৱাতো আৰু বেছি টেষ্টি।
বেছি বেছি এদিন এনেতো মই একদম ফাৰ্ষ্ট বনাইছিলোঁ, মই চৌকাত চৌকাত বনাওতে আমাৰ ঢাকন দিয়াখন মানে ডাঙৰ হৈ গল।
উম।
বস্তুটোতকে আৰু পিছত মই যেতিয়া অঁ' অঁ' তাই সেই থিয় হৈ থাকিল। তাৰ পিছত কি হৈছে মই যেতিয়া উঠালো লগা লগ হাৱাতটো মোৰ হাতত লাগিল। গি লাগি গোটেই হাতখনত কলা পৰি গৈছিল।
নিশ্চয়।
কিন্তু খোৱাত টাইমত টেষ্টি পাইছো কিন্তু মই সিদিনাখন কি ফাৰ্ষ্ট বনাইছিলো ন? ফাৰ্ষ্ট বনাওটে টাইমতহে আহিছে অলপমান মৈদা নাছিল। বহুতে ত মই মোবাইলত চালো আটাই দি বনাব পাৰে নোৱাৰে আটাই দি বনাই চালো। আটাই দি বনাই চাওঁতে অলপমান টাইট হৈছে। পাৰি কিন্তু অলপমান টাইট হৈছে মানে মইটো যিমান মানে
অঁ' মমটোদি বেছি চাও হা বগা এটা তো অলপ ভাল হয় কিন্তু ময়দাটো বেছি চফ্ট হয় থাকে বস্তুটো
অ স কি যানা? বগা এটাই লৈছিলো কিন্তু হ'লেও মানে কি মইদো নিচিনা চব নহয়। অলপমান মানে ডাঠ টাইপৰ হৈ থাকে।
বাকীো আৰু কিমান কি আছে বাপৰে নাজানোৱে আমি আধা।
বহুত বস্তু আছে মোবাইলত, চালটো কিমান কিমান বস্তু ৰেচিপি দেখাই দেখাই। এদিন মই কি কৰিছানা এয়া কি বুলি কয় দৈ, দি যে বনাই অ কিবা এটা আন এক এনেকুৱা আছে আঞ্জাইপৰে হয় মানে ধুনীয়াকে বনাব পাৰি আৰু ভাতৰ লগত খাব পাৰি। অ মানে ফাৰতে পিয়াজ চিয়াজ অ পিয়াজ চিয়াজ ভাজি লৈ কিনে তাৰ পিছত দৈ, খিনি দিয়াৰ লগে লগে ধুনীয়া এ তটা মানে আহি যায় আৰু ভাল লাগে কিবা।
অ অ ভাল, লাগে উম ভাতৰ লগত খাব পাৰি আৰু
অ ভাত লগ খাওঁ মই দেখালো মই টেষ্টি টাইপৰে পালো মই ভাবিলো মইয়ও বনাই চাওঁ। তাৰপিছত আমাৰ ঘৰতেো দৈ, আছিল। নিজে ঘৰতে হেই কৰা ধৈ কিনি কিনা ধৈতো নহয়। মোৰ চাগে সেইটো ভুল হ'ল। ঘৰৰ ভাল মানে কি ভাল হয়।
মানে গেছটো অফ কৰি কিনে দৈটো দিবলৈ নহ'লে দৈটো ফাটি যায়।
অ আচ্ছা মইতো কি কৰিছিলো ফাষ্ট ভাজিলো মই সেনেকে কৰি। কৰিছিলো ফাষ্টতে অ দৈ খিনি সি ঘৰতে লাষ্টত দিব ল লাগে দৈ, খিনি ন বা দৈ, খিনিৰ ওপৰত এইখিনিত পিয়াজ বা ভাজা এই তেল খিনি দি দিব লাগে মই সেনেকে দিলো দেই যি এটা তেষ্ট পাইছো মই মই নাখালে মই নাখ।
মই কিন্তু বনাইছিলো বহুত টেষ্টি হৈছে ভাতৰ লগত খালো। উম এটা হ'ল বা।
মানে মই ভাবিছিলো মানে টেষ্টি হ'ব মানে হ'ব মানে কি হ'লেই হয় কিন্তু মই কি কৰিলো। আহ ভালকৈ গম নাপাওঁ। এনেই তাৰে পৰা যিটো দোকান পৰা অনা যিটো দৈ, থাক সটো। পানী নাথাকে ন সতে সেৱা কৰি থাকে পানী অলপ ম দিয়া গ'ল।
অ সেইটো পুৰা ক্ৰ্ৰীম, -ক্ৰ্ৰীম হৈ থাকে ইয়াতে ঘৰৰ বনো পানী জমা হৈ থাকে তলফালে।
সেইটোয়ে ক্ৰীম ক্ৰীমটো দিলে কিজানি হল হয় কিন্তু মই দি দিলো অলপমান এনেকুৱা
মইও কিন্তু কিন্তু যোনটো বনাইছিলো ঘৰৰে দৈ, দিছিলো কিন্তু দৈটো চাগে গেছ অফ কৰি দিয়াৰ কাৰেণে নাফাতিল নেকি ধুনীয়া এটা চেন্ট-
হ'ব পাৰে হ'ব পাৰে। মোৰতো তেষ্ট মানে কি তেষ্টটো ভাল হোৱা নাই কিন্তু- এনে গোন্ধটো বেয়া হোৱা নাই গোন্ধটো ঠিকেই আছিল ধুনীয়া গোন্ধই মানে কিবা অলপ দৈ, টাইপৰে গোন্ধটো অলপমান বেলেগ টাইপৰ কিন্তু। কিন্তু পিছত দৈ হেৰি হৈছে অ বেছি ভাল হয়।
উম
এ এনে খায়ো ভাল লাগে।
অ এই বেলেগ জাতি বিলাকে খাই আৰু সেইবিলাক বেছি আমাৰতো খোৱা নাযায়।
উম সেইটোয়ে সিহঁতেতো চব বেছিভাগ বস্তুটো বেছিভাগ সিজাই কিনে নাখায় ন বেছিভাগ মানে কি ভাজিবতো বেছিকে নিদিয়ে বেছি বা সিজাইগ মানে বেছি বইল। কৰি কিনে খাই সিহঁতে বেছি ভাগ ত সেইকাৰণে সিহঁতৰ স্কিন বিলাক কি ধুনীয়া
উম সেতে সেইবিলাকে খায় চবটো বইলে শাক চাক
মই কেতিয়াবা যেতিয়া মন যায় কৰি আবেলি টাইমত বহুত কিবা কিবি খাবৰ কাৰণে মন যায় মানে মোৰ
উম গধূলি ফাষ্ট ফুডটো মনত পৰে
অ মনত পৰে এই মানে কেতিয়াবা কেতিয়াবা মন যায় কেতিয়াবা বহুত মিঠা বস্তু ধৰি লোৱা মিঠাই খাব মন যাব। কেতিয়াবা মন যাব একদম মই জ্বলা বস্তু খাওঁ কিবা একদম এনেকুৱা মন যায় সেইখিনি সময়ত তেতিয়া নাপাও মানে মই কি খাওঁ
অ কেৱল
অ কি নাখাওঁ
উম কেৱল খোৱা ভিডিঅ' আহি থাকে মোৰ ভোক লাগি যায় মানে চাই চাই
মোৰো এনেকুৱা হৈ যায় কালি তাত গৈছিলো খাব কাৰণে চাওমিন ভাবিছো ম'ম খাওঁ ম'ম খাব আৰ মন যায় এবাৰ চাওমীন খাব মন যায় কিন্তু দুটা পইচা নিমিলে অ দুটা পইচা নিমিলে খালে এটা খাব লাগিব নহ'লে মানে কিন নহ'ব পইচাটো নিমিলে মই ইমান পইচা নিয়া নাছিলো আনি দিলে
উম তাকে বাহিৰলে গ'লে হেৰি কিমান কি বাপৰে আইটিয়েম আছে
এশ টকাৰ জেগাত মোৰ দুশ টকা শেষ হৈ আহে
তাকে তো কিছুমানতো নামেই গম নাপাওঁ আমি
একোৱে গম নাপাও মই ৰেষ্টুৰেটত গ'লে চাগে কেতিয়াবা লাজে পাম
হু হু তাকেতো
আহ হা মই চিকেন মম' চাওমিন তাৰ পিছত এইবিলাকৰ আৰু কিছুমান কিছুমান আছে নহয় চিলি চিকেন এইকেইটা জানো
আমি উম
বাকী এইবিলাক মানে কেনেকুৱা হ'ব কি হ'ব বস্তুটো কি মই সেইটোৱে গম নাপাওঁ
তাকেতো
কিন্তু মোবাইলত চাই চাই কিছুমান বস্তু ৰেচিপি যিটো ঘৰত বনাব পাৰে সেইটো বনাই কিনে খায় পাইছো টেষ্টি লাগে কিন্তু বেছি
ভাল হৈছে হিন্দীটা বেলেগ অ বেলেগ জাতিৰো এনেকে মানে ডিছ বিলাক গম পোৱা যে বনাইছে যাব পাৰি
আজিকালিতো পুৰা ধুনীয়াকে দি দিয়ে কিমান কিমান কি দিছে কি দিয়া নাই ইনষ্টাতটো পুৰা একদম মানে উম সেইকেইটাতহে মই বেছিভাগ সেইকেইটা মানে ফ্ল' কৰি থৈছো
হা সেইটো পইতা ভাতটো আমাৰ যোনটো পইতা ভাত সেইটোটো পুৰা মানে ইনষ্টাগ্ৰাম পৰা চবে দেখি এতিয়া চবে সেইটোৱে খায়
উম আৰু সেইটো গৰমত ভালো লাগে
অ গৰমৰ দিনত ভাল বাৰু।
যাৰ ঘৰত ফ্ৰিজ আছে, ফ্ৰিজত থৈ দিলে আৰু ভাল।
অ তাকেতো।
আমাৰ ঘৰত ফ্ৰিজ নাই এতিয়া মানুহে হাহে জান ফ্ৰিজ নাই বুলি ক'লে।
উহ হু।
কিন্তু সেয়াই আৰু বস্তুবিলাক থৈ দিলে ভাল হয়। তাকেতো দিয়া হ'ব দিয়া পিছত কথা পাতিম আৰু উম।